হেল্ল'
কি কৰিছা কি কৰিছা?
মই এই ৰাজীৱহঁতৰ ঘৰলৈ আহিছিলো তুমি।
অ কেলে কিবা আছ ন
খামা খাম বুলি কৈছিলে কাইলৈ সঞ্জীৱ বুলি কোৱাটো সেই হেৰিলে যাব তেজপুৰলৈ যাব ইণ্টাৰ্ণশ্বিপ আছে তাত হে নেলিত তেজপুৰ নিৰি ইনষ্টিটিউট যে আছে ইঞ্জিনিয়াৰিঙৰ তাত যাব
উম
সেই তাই কথা পাতি
আহ
তেনেকে গা
এনেই বহি আছো।
ভাত খালা নাই
উম তুমি খোৱা হ'ল নাই।
কিহেলা
হলে এই ভাজি কেৰেলা ভাজি তাৰ পৰা পহাৰ চাটনি মঘ
ঘৰত কোন কোন আছে নো এতিয়া?
বৌয়ে ককায়ে মই দেতাই
ককাই, দেতাই, বৌৱে
অ আমি কেইটা উম অ চাৰিটা
গৰম উঠিছে নে?
হা
গৰম উঠিছে নাই?
উঠিছেনে যি গৰম দিছে বৌ
আৰু আতৰি যোৱা আকৌ
অ এতিয়া
এইত তেৰিকা আৱাজ আহি আছে
এতিয়া-এতিয়া
আহিয়ে আছে
অ সেই ৰাস্তা দি যোৱা মানুহ
ৱাহ
উম ভাত কি হে
কোৱা?
কৰিলে আছে
ভালেই ব্ৰইলাৰ মাংস আনিছিলে তাকে বনাই আছিলো
অ-অ মানুহ আ কেইটা নো মানুহকেইটা
চাৰিটা
গম পাইছোঁ
গম পাইছা কাৰণে দুবাৰ-দুবাৰ সুধিছ
নহয় হেৰি তুমিয়ে শুনা নাছিলা
মই শুনি আছো তইহে শুনা নাই
মই শুনি আছো
আঁতৰিবলৈ কৈছো অকণমান আঁতৰৰত যাবলৈ কৈছো নেট পোৱা জেগালৈ যাব কৈছো তাত ত ত হৈ গ ফোন অথনিৰ পৰা কি কৰি আছিলা নো?
অথনিৰ পৰা নেটক পোৱা জেগাতে আছিলোঁ।
উম সেইকাৰণে এতিয়া পোৱা নাছিলে আৰু দুবাৰ-দুবাৰ আহিছিল
এই চিঞৰি থকা দেখি মোৰ পৰা আঁতৰি গৈছিলে যে
ভাত কিহে খালা?
ভাত কেৰেলা ভাজি পখটা চাটনি
আৰু
সেয়াই
কাৰেণ্ট আছে নাই
আছে-আছে
উম
তাত আছে নাই
ইয়াত আছে কাৰেন্ট
উম
উম জোনবাইটো দেখিছা নাই জোনবাই পূৰ্ণিমা নি বাও আজি
জানুৱাৰী
নহয় পূৰ্ণিমা।
তৰা ধেই ওলাইছে
দি দিব লাগিছিলে বৰষুণ দিয়াই নাই কালি দিব দিব বুলি
উম।
আমি দুপৰীয়া অঠনী আবেলি হেৰিয়ত গেম খেলি আছিলো যে
উম।
দেখিছিলে অ
কালি যে হেৰিয়ত যে হেৰি কৰি আছিলোঁ যে
উম।
অ নহয় কালি নহয় আজি ফিল্ডত হেৰি খেলি আছিলোঁ
উম উম।
খেলি থাকোত খেলি থকাৰ পিছৰ আহি পেলাই এই নৱদাক লগ পালো নৱদাক লগ পাই পেলাই আমি সেই এই বাইদেউ হোটেল একি আছিলে নাহৰণি হোটেল এখন আছে।
অহ
তাত গৈ পেলাই‌ আহ চিংগৰা এনেকে ঘুগোঁনি এনেকে চাহ খালোঁ। সেই কাৰণে ট্ৰেক্টৰাল এটা একদম আমাক খুন্দিয়াব ধৰিছিলে নহয় সেইখন ট্ৰেক্টৰখন চলাব নাজানি
উম।
তাৰপিছত বাইকখনন পথাৰৰ ফালে লৈ যাবলগীয়া হ'ল
উম।
অলপতে খুন্দিয়াই দিলে হেঁতেন
সন্ধিয়া পাছত তেনে-
চিকেন বাছিছোঁ-
উম কোন কোন গৈছিলা-
মই গৈছিলোঁ নৱদা গৈছিলে চুমন গৈছিলে- উম
এই এইটো কি- শুনিছা নাই?
শুনি আছোঁ কোৱা-
অ- দিনত ক'ত গৈছিলা?
দিনত গৈছিলো ঢলপুৰ
অ
মাহীক লৈ পেলাই
অ
পূজা ঘৰত সেইদিনা টায়াৰটো ফাটি থাকিলে
অ
ক'ত টায়াৰ ভাল কৰিবলে আকৌ গেৰেজত গৈছো গেৰেজত আকৌ টায়াৰ ভাল কৰি থ্ৰি ফিফটি টায়াৰটো আকৌ সিহঁতক ফা ফাইভ ফিফটি লাগে
অ তাৰপিছত তাৰপিছত হেল্ল' শুনিছা নাই? হেল্ল'
নাই থ্ৰি ফিফটি তাতো একদম পাঁচশ টকা লাগে কি কম মই নিদিওঁ বুলি কৈছোঁ সিহঁতে দিম লাগে নহ'লে নামানেই ইনে
ৰজত
তাৰ পিছত নিদিলো ফৰ ফিফটি দিলো
অহ কিমান দিলা কিমান দিলা? কিমান দিলা বোলো হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল হেল্ল' হেল্ল' হেল্ল' শুনিছা নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' মাতা আক হেল্লৌ হেল্লৌ কাত খাই গ'ল নে কি? হা হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' কি কৰিছা হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছা নে কলে গ'লাগে। আৰু ক'ত গ'লাগে। উম ভাত কি হেৰে। উম ইমান মাতি আছোঁ শুনা নাই। উম হয় হয় উম কোৱা ভাত কিহেৰে উম। অ উম আমাৰ ভাজি দালি সেইয়াই খালো খালো খাই লৈ বহি আছো। উম খবৰ খাতি ভাল ওম। ভাল ভাল। উম উম ৱাহ ভাত কিহেৰে? অহ উম। ওম আজি ৰিলছ এটা পষ্ট কৰিছিলো। অ ইনষ্টাত উম আহিছে ভেইৱাৰচ উম উম উম কোৱা কোৱা। হা হয় হয়। উম